হয় বন্ধকনিছ
মইো শুনিছো তুমি শুনা পালা নে
হয় শুৈছো কি কি কৰি আছা
অ কি কৰি আছা
মই এনে আছো ৰবা শুই আছো
আছো
অ।
মোৰ মোবাইল অলপ খুজৰি আছোঁ।
আচ্ছা। খানা-পিনা খাল নে?
অ খালো। তুমি?
বয় খালো ৰবা। কিহেদি খালা?
এ আজি অলপ মাছ বনাইছিলো।
আতছা।
তুমি কি বনাইছিলা?
হ ময়ো মাছে বনাইছো। মাছে খালো তাৰপিছত মাছ ভাত তাৰপিছত অলপমান চিকেন আছিল দিনৰ তাকে খালো।
চিকেন
দুপৰে আছিল মানে দুবিছ মান আছিল।
উম।
ফ্ৰিজত হয় হয় খাওঁ। মানে ফ্ৰি ফ্ৰিজত ৰাখি দিছিলো চব অলপমান গৰম কৰি খালো তাকে, নহ'লে বেয়া হৈ যাব না।
হয় হয় ঠিকেই কলা।
উম।
এনে মাছ মাংস খাই কি ভাল পোৱা নে?
পাওঁ পাওঁ মাছ-মাংস খাই ভাল পাওঁ।
হয় নেকি।
উ ত তুমি ভাল পোৱানে?
উম মইও ভাল পাওঁ।
মই মাছৰ চাই বেছি মাংস ভাল পাওঁ।
মাংস? মই চব খাইকে ভাল পাওঁ।
মই খাওঁ বাৰু কিন্তু বেছি মোক চিকেন হ'লে আৰু একো নালাগে।
মই অল ৰাউণ্ডাৰ চব লাগে। মাছ মাংস সদায় খাব নোৱাৰি নহয়।
মাংস বেছি সদায় খাব নোৱাৰে গৰম এতিয়া আৰু যি বতৰ দি আছে গৰম।
খাবও মন নাযায় হে।
আজি বাৰু বতৰটো ভালে আছে কিন্তু, মানে ভালে আছিল।
হয় নেকি। উম কৰ'বাত ওলাই গ'লানে?
ক'ৰবাত ওলাই যোৱা নাই ৰবা তেনেকুৱা। সেই গাড়ীটো বেয়া হ'ল অলপ তাকে গাড়ীটো ঠিক কৰালো। বেকানিক মাতি গ'লে। কালি মানে যাম চাগে ক'তবা ওলাই।
অ।
গাড়ীটো ঠিক হ'ল মানে, হাড্ৰেড পাৰ্চেন্টৰ ভিতৰত এইটটি পাৰ্চেন্ট ঠিক হ'ল। টুৱেণ্টি পাৰ্চেণ্ট কৈছে কি ইঞ্জিন খুলি কেনে
উম।
ইঞ্জিনৰ ভিতৰত কিবা দুটা বস্তু বেয়া হৈছে। বনাব লাগিব।
উম।
এতিয়া তোমাৰ উ উ মম-ম-মোবাইলটো যে
তোমাৰ ভইচটো পুৰা আটকি আছে। আটকি আছে তোমাৰ ভইছ।
কিয় বা হয় মানে এই উ মবিলটো যে লিক কৰি আছিল।
হয়।
মোবাইলটো লিক কৰাৰ কাৰণতটো তৰ মানে হুইল শিলটো বেয়া হৈছিল বোলে। হুইল চিলটটো চেঞ্জ কৰি দিল। তাৰ পিছত অলপমান চেল চেল্ফৰ কাম কৰি দিল তেনেকুৱাই
হয় নেকি
মবিলটো চেঞ্জ কৰি দি চেলফ ষ্টাৰ চেলফ ষ্টাৰ
অ'
চেল্ফাৰ তাকো ব্ৰেকত হয় মানে ব্ৰেক ব্ৰেকৰ চুইচটো মানে লেফট চাইডৰ ব্ৰেকৰ চুইচটো মান মাৰ বটো নলয় মানে অ', আজিত কেই খালো
হয় নেকি অ'
অ', সেইদিনা সেইদিনা মই গাড়ীৰ দুটা টায়াৰ চেঞ্জ কৰিলো অ', একৈশত একৈশত দুটা টায়াৰ ললো মানে ডাইাৰটো পুৰা মানে গ্ৰীপে নাছিলে গ্ৰীপ নোহোৱা কাৰণে দুটা টায়াৰ ল'লোঁ
চেল্ফ ষ্টাৰ্ট নহয় তোমাৰ গাড়ী
এই মই কেক মাৰ গি বিৰাট বেয়া পাওঁ আহ সেই আনিব গাড়ী নলো নালাগে ভাই এনেই দিলে তাত লাগে ফ ধৰিবই নাগে্ফ যায়
অ', আচ্ছা এই চেৰপ নহ'লে চলিব লটো ৰাস্তাত ক'তব বা ফাঁচি গলা কি কি মাৰি থাকিবা নকি
গ মানে এনে জামৰ মাজত এনেকুৱা গাড়ীষ্টানট বন্ধ হলে শেষ
উম মানুহৰ গালি গালি খাব লাগিব।
পিপি পিপি বাজাই থাকে নহয় মাথা গৰম হৈ যায়।
মানে চেল্ফৰ কামটোও কৰা জানো একেবাৰে চব কাম কৰাই ললো মানে গাড়ীৰে যি সৰু সুৰা আকৌ সৰু সুৰা কাম আছিল।
আহ
চফ কৰা যাব ব্ৰেকৰো অলপাক তাত কাম আছিল ব্ৰেক টো মানে বহুত পাতল হৈ গৈছিল চ ব্ৰেক টো হাৰ্ড
অ', একবাৰ মোৰ কি হৈছে জানেনে
হয়।
তোমাৰ এইটো গ এ কি বো এ ট্ৰফিক পইন্টত আছিলো ষ্টভ ষ্টভ লিখা আছিলে ৰখি আছিলো
হয় হয়।
ৰাতিৰ সময়ত তাৰপিছত আহ যাও যাওঁ কি আছিলো পিছত বহুত ধেৰ গাড়ী আছিলে তাৰপিছ কি হ'ল বাইকত আছিলো
হয়
হাতটো মানে এইটো তোমাৰ চাবিত লাগগৈ
হয়।
হাত এনেকে চাৰ্টো এনেকে হাত উঠাইছিলো চাবি আ কেকে মানে চাহ বিধটো হাতত লাগিগে এনেকে খোজাইছিলো পিছত চিটকি গ'ল কৰ'বাত
অ'
মই ট্ৰেফিকৰ আগত আছোঁ
হয়।
এতি ট্ৰাফিকৰ জামটিল পিছৰ পৰা পি পি মাৰি আছে। চাবিটো চুটকি পিছত গ'ল।
হয়।
মাথা গৰম হৈ গ'লে ভালকে। তাৰপিছত কি কৰিলো এ চাবিতো চিট কি গ'ল তাৰপিছত ঠেলি ঠেলি ঠেলি ঠেলি চাইডত আনিলো গাড়ী। তাৰ পিছত বিচাৰিছো বিচাৰিছো বিচাৰিছো পোৱাই নাই চাবিতো। তাৰ পিছ আকৌ ঘৰৰ পৰা নতুন বেলেগ চাবি আনিকে ষ্টাৰট কৰি লৈ গৈছোঁ। বাইকটো এনেকৈ ট্ৰেফিক পইণ্টতে ফাঁচি গৈছে।
ডাবল ডাবল ই যছে তোমাৰ।
উম, হম কি শনি লাগিছিলে নকবা।
এ লাগি যায় লাগি যায় কেতিয়াবা লাগি যায় দিন বিয়া থাকিলে লাগি যায় শনি।
উম।
কৰ শনি কেতিয়া লাগে তুমি কবই নোৱাৰিবা দিন বেয়া থাকিলে
তোমাৰ তেনেকুৱা কিবা হৈছে না?
ম তেনেকুৱা কিবা হৈছে মানে মই ট্ৰেফিক বোৰৰ মানে ট্ৰেফিক লাইটৰ ৰোলে ভাঙি দিছিলো মানে এই কি কিবা আ মানে এ এনে মানে ৰেচ দিয়াতে আছিলো হা। গাড়ীটো ৰেচ দিয়াতে আছিলো ব্ৰেকটো কম মই আৰু ভাবিছো মানে যাব মানে ৰেচটো এৰিদিলে ষ্টাৰ্টো বন্ধ হৈ যায় আৰু পিছত বহুত টাইম লাগে ষ্টাৰট কৰাটো।
অ', অ'।
চিলফ চেল্ফ তেতিয়া চলিছিল কিন্তু বহুতবাৰ চেল্ফ মৰাৰ পিছত ষ্টাৰ্ট হয়।
অ'।
চ' মই ৰেচত ৰেচত থলো গাড়ীটো। তাৰপিছত ৰেচত থোৱাতে অলপমান ৰেচ আগবাঢ়িতে বা একেবাৰে ক্ৰচ কৰি দিলো ন লাইনটো। তাৰ পিছত লগা লগা আহিল ন পুলিচ এই ৰুল যে ভাঙিলা এইটো কাৰনে কি মানে তুমি কি লাইটতটো দেখা নাই নেকি তাৰ পিছত কলো পুলিচ মোৰ এনে এনে প্ৰব্লেম মই দি আছিলো। চ' ভঙা গ'ল আৰু। তাৰ পিছত পুলিচতটো একো নকল আৰু যাব দিল আৰু তেনেকুৱাই।
হয় নেকি?
মানে ইয় নলগাল আৰু ফাইন লগোৱা নাই আৰু। ফাইন নলগাল বুজি পাইছে প্ৰব্লেমোক মানে কিছুমান পুলিচ ভাল থাকে অ'।
অ', চব পুলিচ বেয়া নাথাকে। বেছুমানে ভাল লাগে তোমাৰ মানে বুজি পাই ক কোৰ কথাবোৰ বুজি পায় কিছুমানে মানে খালী পইচা খোৱাত ধান্দা থাকে।
হয় হয় মই এইটোৱে কব খুজো পইচা খোৱা ধাণ্ডা ঠাই কৰৰ পৰা কি পইচা খাব পাৰো।
অ', কাৰ পৰা মানে অলপ ভুল ধৰিব পাৰোঁ সেনেকুৱা মানুহ বিচৰি থাকে।
আৰু কিছুমান আছিল মোৰ সেইদি ভাগ্য ভাগ্যটোয়ে চাগে ভাল আছিল। ভাল পুলিচৰ হাতত পৰিছো।
অঁ'।
তেনেকুৱাই হ'ব কিবা কয় কি হ'ব হ'ব কি ঠিক আছে নেক্স টাইমৰ পৰা ভালকে ৰাখিবা বুলি কৈছে মানে। ভালকে চ ফল কৰি ন ঠিক অ ঠিক আছে
অ একবাৰ মোৰ এনেকুৱা কেছ হৈছিলে মানে তোমাৰ এ একবাৰ মই অ তোমাৰ মই বজাৰৰ পৰা গৈ থকা মানুহক মই খুন্দাই দিলো পাৰ হৈ আছিলে মানে পিছত পিছত চাইকেল চলাই আছিলো ই দি ৰাস্তা পাৰ হৈ গল মই খুন্দাই দিলো খুন্দোৱাৰ পিছত মই কি কৰিলো তাৰ পৰা সি পৰি গল মানুহতটো পৰি গল মই পৰা নাই মই বেলেঞ্চ কৰিলো তাৰপিছ ছাইডত ৰখিলো ছাইডত ৰখিকে চলো মানুহ যে ঠিকে আছে তাৰপিছত দাদা ঠিকে আছে বুলি কলো তাৰপিছত তাৰ পৰা ওলাই আহিলো ওলাই আহাৰ পিছত এসপ্তাহ পিছত পুলিচে ফোন কৰে মোক আহ এনেকুৱা এনেকুৱা গাড়ী নাম্বাৰ তোৰ নেকি মই কলো অ তই -তই বোলে এনেকুৱা জেগাত মানুহ খুন্দাইছিলি মই ভাব নে সি পুলিচ কেচ দিব বুলি তাৰপিছত গ'লো পুলিচ ষ্টেচন পুলিচ ষ্টেচন তাত যায় তাক দিলো পাঁচশ টকা পুলিচক দিলো পাঁচশ টকা
হয়
এনেকুৱাই গেছ হৈ গ'ল খতম কিছটো কেছটো ক্লচ
সেইটোযৱেটো প- পইচা খোৱা ধাণ্ডাত আছিল বেলেগ একো নহয় ম উম ম- মানুহতো পইচা খোৱাদ ঠাণ্ডাত পুলিচটোও পইচা খোৱাত ঠাণ্ডাত
অ খেতিটো হয়
আৰু বেলেগ পুলিচ হ'লে মানে খেদাই দিলে এ ক'ত মানে যায় পোৱাতে খুন্দাইছে আপুনি দুখো পোৱা নাই এতিয়া মই কেনেকে কেছটো ৰেজিষ্টাৰ কৰিম।
আ
হৈ নে নাই ভাল যদি পুলিচ হয় তেনেকুৱা কল হয়
এইটোতো হয় ঠিকেই কলা তুমি।
অ ঠিক আছে বাৰু হা ৰাখিছো এ দিয়া।
ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগে দিয়া।
হয় অ হয় ৰাখিছো।